অ', অ' শুনিছো-শুনিছো।
অ' কি কৰিছা?
এ, এনে বহি কিনে আছোঁ ৰবা।
অ' খবৰ ভাল?
অ' খবৰ ভাল-ভাল, তোমাৰ?
এই মোৰো ভালেই।
অ'।
তাকে মানে আজি উমঃ মানে অলপ আগতে ওলাই গৈছিলো আগতে মানে। তাকে। এই বিদ্যালয়ৰ দিনৰ মানে এজন। শিক্ষকক লগ পালো মানে। ত' হয় তেওঁক মানে লগ। লগপাই মানে মোৰ মানে পুৰণি দিনৰ যিবোৰ স্মৃতিবোৰ একেবাৰে মানে সেই। কাপোৰ আকৌ মানে মনত পৰি গ'লে মানে। ৰঙীন হৈ উঠিল মানে। তাকে ভাবিছো। হয়। তাকে ভাবিছো আজি অলপ মানে অ তোমাৰো চাগে প্ৰিয় শিক্ষক আছে চাগে।
আছে, আছে কিয়লে নাথাকিব।
তাকেই ভাবিছো অলপ আজি প্ৰিয় শিক্ষক। দুখৰ বিষয়ে কথা পাতো নেকি। হই, হই, হই আ, আ। বাকী। উম কোৱাচোন তোমাৰ। প্ৰিয় শিক্ষকৰ বিষয়ে অলপ কোৱা।
মোৰ প্ৰিয় শিক্ষক বুলিবলে,,, এজন আছিলে। কিন্তু তেখেত বৰ্তমান আমাৰ বিদ্যালয়ত নাই মই যোনখন বিদ্যালয়ত পঢ়িছিলোঁ। অ', তেখেতে আমাক। মোটামটি ক্লাছ,, ফাইভ মানত। পঢ়াইছিলে। ত' ফাইভৰ পৰা ছাৰে বেছি সময় পঢ়োৱা নাই আৰু। অ' ধৰি লোৱা এইত নহয় চেভেন এইট মানত ছাৰে আকৌ গুচি গৈছে বেলেগ এখন স্কুলত কিন্তু সেই দুবছৰত ছাৰক মই যিখিনি সময় পাইছো বা ছাৰে মোৰ লগত যিমান খিনি। এই খিনি সময় কটাইছে। সময় মানে ছাৰক মোৰ মানে এজন মানে ভাল শিক্ষক বা এজন যে ভাল। পঢ়োৱা মানে জ্ঞান দাতা। তাই সেনেকুৱা টাইপ লাগিছে। আৰু ছাৰ মানে আহ বহুত মানে সহজ ভাষাত পঢ়াইছিল ছাৰে। আৰু কঠিন বিষয় বোৰ তাই। গুৰু মানে উদাহৰণ দি হ'লেও মানে বুজাই দিছিল। আৰু মানে তেওঁৰ ক্লাছত পঢ়িবলে মোৰ মানে বহুত বেছিয়ে ভাল লাগিছিল। আৰু তেওঁ অৱশ্যে গণিতৰ শিক্ষক আছিল। তেখেতে মানে যিটো এটা উৎসাহ দিছিল মানে ল'ৰা ছোৱালী খিনিৰ মাজত ধৰি লোৱা বহুতো ল'ৰা ছোৱালীয়ে গণিত বিষয়ত। গণিত টো অকমান টান পায়। কিন্তু আহ মোৰ যিজন শিক্ষক আছিল তেখেতে গণিত বিষয়তটো ইমান সৰলকৈ বা ইমান মৰম লগাকৈ বুজাইছিল যে মানে সৰু সৰু কথাবোৰো মানে গণিততো। অ', কিছুমান উদাহৰণ সহ বুজাই দিছিল। অ', তেওঁ, তে। এতিয়া মানে কথাবোৰ মানে মনত কি। ৰৈ গৈছিল। আৰু মানে বুজাত মানে কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল। মানে ভালকে পঢ়ালে ভাল লাগে দিয়াচোন। আৰু এজন ভাল শিক্ষকে কেৱল পঢ়া কথাই নহয় দিয়াচোন আৰু মানে ছাত্ৰ ছাত্ৰীক বন্ধু বান্ধব বন্ধু বা অভিভাৱক আৰু উপদেষ্টা হিচাপেও মানে তেখেতে আমাক মানে। আদ পথ নিৰ্দেশ দিছিল আৰু। আৰু ছাৰে এনেকুৱা নহয় যে অকল আমাক পঢ়াইছিলে বা অকল গালিয়ে দিছিল তেনেকুৱাও নহয় ছাৰে আমাৰ লগত মানে আমাৰ বন্ধু হৈ মানে কথাও পাতিছিল। আৰু বা আমাৰ মনৰ কথা জানিবও ট্ৰাই কৰিছে। থাকিল। মানে এজন মানে এ,,,,। ধৰি লোৱা,, ভাল বন্ধু এজনৰ লগত আমি যিখিনি কথা মানে প্ৰকাশ কৰিব পাৰো মানে ছাৰৰ লগত সেইখিনি পাৰিছিলো। যাৰ ফলত মানে আমি যদি কিবা বুজিও নাপাইছিলো তেনে তেন্তে সেই কথাখিনি আমি মানে ছাৰক মন খুলি কব পাৰিছিলো। যে ছাৰ হয় এইখিনি আমি বুজি পোৱা নাই। ত সেনেকুৱা ধৰণৰ আৰু।
আহ মোৰো এজন মানে আছিলে। এজন মানে মোৰ একচেলি মোৰ মানে কবলৈ গলে দুজন আছিলে আহ আহ এ এজনী বাইদেউ আছিলে যোনে আমাক গণিত পঢ়াইছিলে তেওঁ মানে আহ তেওঁ মানে। মানে ভালকে পঢ়াইছিলে। যে আমি যদি আহ দুয়ে, দুয়ে যদি চাৰি সেইটো যদি নাজানো তেওঁ মানে সেইটোও শিকাই দিব মানে। তেনেকুৱা টাইপত শিকাইছিল। তেনেকুৱা হেৰিত শিকাইছিলে মানে। বহুত সৰল ভাৱে শিকাইছিলে মই গণিত বিষয়টো আগতে বহুতো টান পাইছিলো। কিন্তু যেতিয়াৰ পৰাই বাইদৈ আমাক পাইছে তেতিয়াৰ পৰাই। উম,, তেতিয়াৰ পৰাই মানে মই গণিত বিষয়টো অলপ মানে বুজিবলৈ। অহ, ভালকে বুজিবলৈ পাই। এইটো আৰু ইজি অলপ মানে সহজ হৈ পৰিলে মানে। আগতে মই গণিত বিষয়তো বহুত টানকে টান পাইছিলো তাৰোপৰি মোৰ এজন ইংৰাজী শিক্ষক আছিলে যোনে আহ যিয়ে। তে আ ছাৰে মানে সেই অসমীয়া কবিতাবোৰো লিখে তেওঁ আমাক ইংৰাজী পঢ়াই-পঢ়াই তেওঁ নিজৰ যিবোৰ কবিতা লিখে সেইবোৰো আমাক শুনাইছিলে আৰু তে তেওঁ আমাক ইংৰাজীৰ যিবোৰ বিয়াকৰণ আছে সেই-সেই সেইবোৰৰ জ্ঞান দিছিলে আ ত' মানে এই দুটা বিষয়ত মানে মই এই দুজন মানে আ এ- এ ইংৰাজী বিষৰ চাৰজন আৰু গণিত বিষৰ বাই দজনক মই মানে তেনেকে পাহৰিব পাৰা নাই আৰু এতিয়ালকে মানে। ত তেওঁলোক মানে অতি মোৰ প্ৰিয় আছিলে আৰু, আৰু তাকে তুমি কোৱাটোও সঁচা দিয়াচোন মানে শিক্ষক যিহেতু আমি গুৰু বুলি কওঁ ত গুৰুৱে আমাক জীৱনৰ পথ দেখাই যে আমি জীৱনত কেনেদৰে ভালদৰে আ কেনেদৰে উন্নতি কৰিব পাৰিম নিজৰ সেইকাৰণে কয় যে তোমাৰ আ তুমি চাগে জানাই গুৰু আ গুৰু বিষ্ণুক আ আ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু বিষ্ণু আহ গুৰুদেৱে মহেশ্বৰ গুৰু সাকৎ পম ব্ৰহ্ম তাচমেছে গুৰুৱে নাম সংস্কৃতত যিহেতু এষাৰ কথাই আছে দিয়াচোন তোমাৰ মানে যে গুৰুৱে আমাক অ গুৰুৱে ব্ৰহ্মা হয় গুৰুৱে বিষ্ বিষ্ণু হয় আৰু গুৰু গুৰুৱে মহেশ্বৰ হয় দিয়া চোন আৰু গুৰুৱে মানে আমাক যিহেতু আহ জীৱ জীৱনত মানে সুকলমে আগবাঢ় যাবলৈ মানে আমাৰ জীৱনটোক কেনেকে আমি সঠিক পথ দেখুৱাম সেইটো আমাৰ মই ভাবো আমাৰ মা দেউতাৰ লগত তে আহ গুৰু-গুৰু গুৰুৰ মানে ইয়াতে বহুত ভূমিকা থাকে'।
হয় হয় আৰু শিক্ষকসকলে আমাক জ্ঞানৰ পোহৰ দেখুৱাই তেওঁলোকক সন্মান ৰক্ষা কৰাতো আমাৰো কৰ্তব্য আমি যদি তেখেতসকলৰ সন্মান ৰক্ষা নকৰো বা তেখেতসকলক যদি আমি সন্মান নকৰো তেখেতসকলে হয়তো আমাক অলপ বেয়া পাব পাৰে কিন্তু মোৰ যোনজন শিক্ষক আছ আছিল আহ তেখেতে মানে ধৰি লোৱা কিছুমান এনেকুৱা শিক্ষকো পাইছো যে মই আহ যোনজন প ল'ৰা বা যোনজন ছোৱালী পঢ়াত বিশেষকৈ ভাল সেইজন ছোৱালীক অকমান বিশেষকৈ বেছিকে গুৰুত্ব দিয়ে কিন্তু উম যোনজন অলপ দুৰ্বল সেই সিজনক কমকে গুৰুত্ গুৰুত্ব দিয়ে কিন্তু মোৰ যোনজন শিক্ষক আছিল তেখেত তেখেতে মানে কি আহ পঢ়াত বস্ত শিক্ষক মানে ছাত্ৰটোকো মানে এনেকুৱা ধৰণে শিকাই গৈছিল যে হয় নহয় তই আহ শিকিব লাগিব তই আগবাঢ়িব লাগিব যোনজন বেছি পঢ়াত ভাল। তাতকৈও হয়তো আগবাঢ়িব পাৰিবি সেনেকুৱা ধৰণৰ মানে এটা মনত উৎসাহ দিছিল আৰু শিক্ষকসকলে যেতিয়া মানে আমাক এটা শৃংখলা পৰিষ্কাৰ পৰিচ্ছন্নতাও ভদ্ৰতা আচৰণ দায়িত্ববোধ শিকাই তেতিয়া হয়তো আমি এটা বুজিব পাৰো যে শিক্ষকজন কিমান মানে সৎ বা কিমান সৎ আচৰণৰ বা তেখতেসকলে আমাক কিমান ভাল জ্ঞান দিব পাৰে আৰু এনেকুৱা নহয় যে অকল এজন ভাল শিক্ষকে এজন ভাল আহ ছাত্ৰক গঢ় তুলিব পাৰে আহ যদি শিক্ষকজন ভাল হৈও যদি ছাত্ৰজন বেয়া হয় তেনেহলে শিক্ষকজন ভাল হোৱাৰো কোনো'। মূল্য নাথাকে আৰু কিন্তু সেইটো আমাৰ ওপৰত দিয়াচোন আমি যদি'। নিজে বুজি পাওঁ তেনেহ'লে সেইটো আমাৰেই ভাল।
বিদ্যালয়ত থাকোঁতে পাইছিলো এনেকুৱা শিক্ষক যোনে মানে তেওঁৰ তাত আমি টিউশন এ টিউশচন নলোৱা কাৰণে হয়তো তেওঁ আমাক অলপ ভাল চকুৰে চোৱা নাছিলে সেনেকুৱা এনেকুৱা শিক্ষকৰ লগত মই পাইছো বা কিন্তু তুমি কোৱাটোৱে সঁচা তুমি কোৱাতো সঁচা যে কিছুমান শিক্ষক এনেকুৱা থাকে যোনে সকলো ছাত্ৰ ছাত্ৰীক সমান চকুৰে চাই মানে সকলো ছাত্ৰ ছাত্ৰীক সমান চকুৰে চাই সকলো ছাত্ৰ ছাত্ৰ আগবঢ়োৱা আগবঢ়াটো বিচাৰে তেওঁৰ মতে এইটো নাথাকে যে ই ভাল ই বেয়া বা ভালটোক বেছি গুৰুত্ব দিম সেনেকুৱা কোনো কথা নাই তেওঁ সকলোকে সমান চকুৰে চাই মই ভাবো আহেনে সেনেকুৱা সেনেকুৱা শিক্ষক বোৰ মানে অতিকৈ ভাল মানে মোৰ প্ৰিয় আৰু যিয়ে এনেকুৱা কৰে আৰু বাকী কি কয় তোম তোমাৰ শিক্ষকৰ লগত কিবা এনেকুৱা ভাল লগা মুহুৰ্ত আছেনে'।
অ ভাল লগা মূহুৰ্ত বুলি কবলৈ গলে অ তেখেতৰ লগত মানে মই মানে সিমান এটা প্ৰথমতে কথা পতা নাছিলো মানে অ হয় মই অলপমান পঢ়াত চোকা আছিলো যদিও মানে তেখেতক মই মানে প্ৰথমতে সিমান এটা মানে নতুন শিক্ষক বুলি নে সিমান হেৰি কৰা নাছিলো কিন্তু দুদিনান ক্লা মানে তেখেতৰ ক্লাছ কৰাৰ পিছত মানে এ আমাৰ দুজনী ছোৱালী মানে মোৰ লগৰ এজনীৰ লগত ছাৰে মানে মোক মানে তুলনা কৰে যে তাই তোত কৰি বেছি ভাল হৈ যাব মানে ছাৰে মানে এটা মানে,। আহ আহ মানে এনেকুৱা এটা মানে হিংসাৰ ভাৱ তোলে যে হয় হিংসা কৰিও যে কিছুমানে পাৰ্কত হব পাৰে মানে সেনেকুৱা এটা ভাৱ জগাই তোলে ধৰি লোৱা আহ মোৰ ওচৰত আহি কিনে কব তাই তোত কৰি বেছি নম্বৰ পাব তই সেইকাৰণে পঢ়িব লাগিব আৰু তাইৰ ওচৰত যাই কিনে কয় তাই তোত কৰি বেছি নম্বৰ পাব আহ নহলে সেইকাৰণে তই বেছিকে পঢ়িব লাগিব মানে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীক এনেকে কৈছিল যে অ তই এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব আৰু ছাৰজনে মানে অ আমাৰ বিদ্যালয়ত হয়তো আগতে সেইটো বস্তু মই দেখা নাছিলো আহ আগতে মই যেতিয়া ক্লাছ ফ'ৰ ফাইভ আছিলো তেতিয়া আমাক সেই জ্যামিতি বক্সৰ যোনবিলাক সামগ্ৰী বিলাক থাকে সঁজুলি বিলাক থাকে সেইবিলাক আমাৰ সৰু সৰু স সজুলি দিয়ে বৰ্ডত আঁকিবলৈ প্ৰয়োগ কৰাইছিল কিন্তু ছাৰজনে আমাৰ বিদ্যালয়ৰ ষ্টৰ ৰুমৰ পৰা ওলাই কিনে আনি কিনে নিজৰ হেৰি কৰি কিনে নিজে বিচাৰি আনি কিনে আমাক মানে সেই ডাঙৰ ডাঙৰ যোনবিলাক বা এ কি কয় কাটা কম্পাচ থাকে বা যোনবিলাক কণ মাপক যন্ত্ৰ থাকে সবিলাক ডাঙৰ ডাঙৰ সঁজুল বিিলাক আনি দেখাইছিলে আৰু আমি তেতিয়া মানে মানে উৎফুল্লিত হৈছিলো যে হয়ন,। ডাঙৰ বস্তুও থাকে নেকি আমিতো দেখা নাছিলো বা বৰ্ড আাকিব পৰাকে মানে বেলেগকে বস্তু থাকে আৰু ছাৰজনে এনেকুৱা নহয় যে অকল সেইবিলাকে কৰিছিল ছাৰজনে আহ আমাক ধৰি লোৱা মোৰ এবাৰ এটা হেৰি উ কি কয় বৈদিক গণিতৰ এটা মানে কুইজ'। প্ৰতিযোগিতা আছিল তাতে মই মানে ভ অংশগ্ৰহণ লবলৈ বিচৰা নাছিলো কিন্তু ছাৰৰ উৎসাহত মানে মই অংশগ্ৰহণ লবলৈ মানে বাধ্য় হৈছিলো ছাৰে আমাক বহুত মানে উৎসাহ দিছিল যে লোৱা অংশগ্ৰহণ দি প্ৰাইজ পাব পাৰা পুৰস্কাৰ পাবা তোমালোকে জানো তোমালোকৰ প্ৰতিভা আছে তাৰিছত,। কোৱাৰ পিছত হয়তও হয় প্ৰথম পুৰস্কাৰ নাপালো যেনিবা কিন্তু আমি দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো ত এনেকুৱা ধৰণৰ স্মৃতি কিছুমান ৰৈ যায় আৰু,।
ঠিকেই ঠিকেই কৈছা দেই এই এই তুমি যিবোৰ কলা এইবোৰ গুণেই মানে এজন শিক্ষকক মহান শিক্ষক কৰি তোলে মই ভাবো এইটোৱেই আৰু যিহেতু তেওঁলোকে আমাক ভুলৰ পৰা শিক্ষা লবলৈ শিকাই দিয়াচোন আৰু মই ভাবো মানে'। এখন সমাজ এখন সমাজৰ মানে শিক্ষকসকল কিন্তু প্ৰকৃত মানে তোমাৰ পথ প্ৰদৰ্শক'। আৰু তেওঁলোকৰ বটাত আমি কেতিয়াও পাহৰিব নালাগে,। অ' আৰু কি কয় ত তাকে আৰু আৰু আমি সদায় তেওঁলোকক সন্মান কৰিব লাগে'।
বা ভাল হওক বা বেয়াই হওঁক তেখেতসকলক আমমান কৰি যিহেতুকে ডাঙৰ বা প্ৰিয় হওক বা নহওকে সকলো শিক্ষকক সমান বুলিয়ে ধৰিব লাগে কিন্তু তথাপিতো এজন থাকেই প্ৰিয় বুলিবোলে তথাপিতো গোটেইবলাক শিক্ষকক সন্মান কৰিব লাগে সেইটো হও আমাৰ,। ছাত্ৰ- ছাত্ৰী হিচাপে আমাৰ দায়িত্ব আৰু'।
হয় যিহেতু মই,। দেৱত পঢ়িছিলো ত আজিও মই যদি মোৰ শিক্ষক আচাৰ্য - আচাৰ্য্য সকলক লগ পাওঁ তেতিয়াও মই আজিও নমস্কাৰতটো দিও বাৰু এ সন্মান হিচাপে তেওঁলোকক যিহেতু আমাৰ নিয়মে থাকে নমস্কাৰ দিয়াকে'। অ আজিও নমস্কাৰটো দিওঁগে তাক'। কে,।
তাকে,।
ঠিকে আছে বাৰু আজি মই আজি আলোচনাৰ পৰা বুজিলো যে এজন আদৰ্শ শিক্ষকে ছাত্ৰৰ জীৱনত মানে অমূল্য় সম্পদ'।
অ' তাকে বহুত ভূমিকা গ্ৰহণ কৰে এজন শিক্ষকে দিয়া আজিলে এৰিছো নহলে,
দিয়া দিয়া ঠিক আছে।